অ আছিলোঁ ৰ'বা, এই অলপমান বজাৰ চজাৰ কৰি পেলাই অলপমান, এনেই জিৰণি লৈছিলোঁ।
তাত ডাঙৰ বজাৰ হয় ন?
হয়, হয়, হয় ইয়াতে মানে ওচৰে-পজৰে ভল ডৱৰ বহুত ডাঙৰ বছাৰ হয়।
অ'। তাতে কেনেকুৱা ধৰণৰ বস্তু শাক পাচলি?
অ', ককলো ধৰণৰে কোৱা যায়। মাৰ শাক পাচলি আদি কৰি ফল মূলৰ আদি কৰি মানে সকলো মানে
অ পাহাৰৰ পৰা গাৰো মানুহ বিলাক বেছি আহে নেকি?
হয়, হয়, হয় পাহাৰৰ পৰা মানে বেছিভাগ মানে কল আদি এইবিলাক বস্তু মানে বেছিকে আনে। মানে কলৰ মানে একদম ভাল হেৰি হয় অ যি কল লাগে তুমি তাতে পাই যাবা।
অ অ ভালেই অ মানে তোমাৰ লগত আজি যি এটা বি বিষয়ৰ ওপৰত অকণমান আলোচনা কৰিম ভাবিছোঁ। বিষয়টো হ'ল মানে মোবাইল ফোন। কেনেকুৱা হ'ব?
অ', নিশ্চয় ভাল ভাবিছে আজিকালি মোবাইল
তাকেইতো মানে কিছুমান এতিয়া ভালো হৈছে। বেয়াও হৈছে মোবাইল হোৱাৰ পিছত কিন্তু মোবাইল ফোনৰ আগৰ আগৰ যুগত টো বাৰ্তালাপ কৰিব অকল চিঠিৰে ব্যৱস্থা আছিল নহয়।
হয় নিশ্চয় নিশ্চয় নিশ্চয়তি আমি যোৱাে কৈছিলো।
ত' অভিজ্ঞতাৰ বিষয়ে অক ক তুমি আগত কৰ'বাত লিখি পাইছিলানে?
অ', চিঠি মই আগতে লিখিছিলো মানে। আমাৰ নব্বৈ দশক দখৰ ফালে যদি চাবলৈ যাওঁ আমি নব্বৈ দশক। অ'। মানে তেতিয়া মানে আমাৰ দেউতাহঁতেও মানে চিঠি লিখা আৰম্ভ কৰিছিল তেতিয়া। মানে চিঠি লিখি পেলাই ধুনীয়াকে নিজৰ মানে ব্যক্তিগত মানে ই সকলো মানে প্ৰকাশ কৰে, প্ৰকাশ কৰি মানে এই পুচ অ। ক আও মানে তেনেকে এই কৰি থৈ আহে এই সনেকুৱা মানে ত' ভাল নমাইছে চছিলিবিলাক
কিন্তুটো বহু সময় লাগিছিল নহয়। ধৰা ইয়াৰ পৰা আন ঠাইত লৈ বাৰ্তা পঠিয়াবৰ কাৰণে চিঠিৰ জৰিয়তে অ', আৰু দূৰ ঠাই হ'লেটো আৰু পোন্ধৰ পৰ দিন এমাহ পৰ্যন্ত লাগি যায়।
হয় হয় নিশ্চয় এইটো মানে
ধৰা মানে অসমৰ পৰা যদি বা কলিকতা বা দিল্লীলৈ যদি পঠিয়াও চিঠি এখন
হয়, অ', নিশ্চয়, নিশ্চয় দহ মানে দিন লাগি যায় দিন লাগি ঠিক কৈছে।
তাৰ পিছত মইতো শুনিছিলো বোলে আগতে তাৰ আগত মহাৰাজাত দিনত বোলে পাৰৰ পাখিত চিঠি মানে
অ', শুনিছো, শুনিছো, শুনিছো মই মানে বিভিন্ন এ, আজিকালি ছবিটো দেখিছো। মানে এই পাৰৰ বাসীত মানে ধুনীয়াকে ঠেঙত মানে ধুনীয়া লৈ পেলে পাৰত মানে দি থৈ আহে।
অ পাৰতো।
ভাল লাগ খেলি
অ', বেলেগ মানে আমি টো, এতিয়া হয়। এইবিলাক মই দেখিছো বা শুনিছো। শুনা কথা কিন্তু কি সুন্দৰ মানে আমি যিমানে তেওঁলোকক এনেকুৱা। এনেকুৱা কে মানে শিকোৱা হৈছিল যে সেই ঠাইত গৈ মানে পাৰতো উপস্থিত ।
অ', অ', অ', অ'।
কিন্তু সেই উম উম তেতিয়া যুগৰ এতিয়া পৰিৱৰ্তন ঘটিল। তাৰপিছ তৰ, মানে আগতে সমস্যা এটা কি হৈছিল যে চিঠিৰ দিনত তোমাৰ আ, মানে প, স-সোনকালে বাৰ্তা এটা পঠিয়াবলে বহু সময় লাগি গৈছিল। তাৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি । কি হৈছে?
অ', এইটোয়ে সেইটোয়ে। আজিকালি মানে এতিয়া মোবাইল ফোনৰ যোগেদি মানে এক মিনিট, দুই মিনিটত মানে সকলো মানে তথ্য এইবিলাক জানিব পাৰি আৰু।
অসমৰ পৰা বহি তুমি আমেৰিকাতো তুমি সং ফনেৰে সংযুক্ত কৰিব পাৰিবা।
যুকা আজি যেতিয়া সেনেকাে আমি এতিয়ায়ে যেনেকা আমি এতিয়া কথা পাতি আছো। ঠিক তেনেদৰণে আমেৰিকা।
উম, য'ত মন যায় মানে তাতে আমি উম, আই মানে মোবাইল ফোনৰ জৰিয়তে
হা, হয়, হয়, হয় ঠিক কৈছা।
তাৰপিছতে। এতিয়া তুমি কি ভাবা। বা, মোবাইল ফোনটো আহাৰ পিছত আমাৰ ভাল হৈছ হৈছে নে বেয়া হৈছে।
অ' ক'ব গলে ভালো হৈছে আৰু বেছি মানে বেয়া ফালেও হৈছে মানে বেয়া দিশো থাকে ভাল দিশো থাকে। ভাল দিশতটো ক'ব গ'লে এই বোৰ কাৰণ হৈছে । তেওঁ মানে ধুনীয়া ধুনীয়া। মানে বহুত সুবিধা হৈছে।
আৰুতো আজিকালি পিইচা পঠিয়াবলৈ সহজ হৈ গ'ল, ধৰা তোমাৰ পিইচা প্ৰয়োজন হ'ল, মোক ফোন কৰিলা, মই পইচা পঠিয়াই দিলো আজি। বিভিন্ন এইবোৰ ইউ পি আইয়ে মাধ্যম আছে
অঁ সেইটো, ইণ্টাৰনেটৰ কাৰণে মানে বহুত জৰিয়তে আমি তথ্য জানিব পাৰোঁ পইচা পঠিয়াব পাৰো, সকলো কামেই কৰিব পৰা আছো আৰু মোবাইল ফোনত এটা, মানে এটা মানুহৰ নিচিনা হৈ গৈছে আৰু মোবাইল ফোনটো, ঠিক কথা, সেইটয়ে। অু নহলে আজিকালি নোৱাৰে
তাকে মানুহ যে থাকিবই ৰা-ৰাতিপুৱা সুই উঠাৰ পৰা আ, হাতত মোবাইলটো লৈ একেবাৰে ৰাতি বিছ বিছনাত টোপনি যোৱা আগমুহূৰ্তলৈকে মানে মোবাইল ফোনটো হাতত থাকিবই আৰু।
থাকিবই-থাকিবই-থাকিবই, আজিকালি মানে ইকানাও বিভিন্ন মোবাইল ফনো ওলাইছে ধুনীয়া ধুনীয়া ভাল ভাল। এতো মানে, সেই আৰু। আৰু এটা কথাত ক'বলৈ এই কেমেৰা সমু বহুতে বহুত-বহুত ডাঙৰ ডাঙৰ কেমেৰাসমূহ লৈ যাব লগা হৈছিলে, আজি ফোনটো দিয়া কেমেৰা আ
উম, ধুনীয়া সুন্দৰ দৃশ্য বন্দী কৰি ৰাখি দিব পাৰি ভিডিঅ'ত আৰু ফটো মাধ্যম এনেকুৱা ওলাই ছে, খুব ভাল সুবিধা হৈছে। অই। খুব সুন্দৰ হৈছে, হয়নে?
নহয় ।
গতিকে মা, তোমাৰ মানে ফটো তুমি উঠা নে, মবাইলফোনেৰ জৰিয়তে?
মই নিশ্চয় নিশ্চয়, নিশ্চয় উঠা যায় মোৰ ফত। মানে ভাল ভাল ফতসমূহ উঠিলে মোৰ মানে, উম মানে ফটো কেমেৰাত মানে আৱদ্ধ কৰি থ। তেতিয়ালে চাব পাৰে বহুত বহুত ধুনীয়া ধুনীয়া দৃশ্যসমূহ। এনেকে আমি ভ্ৰমণলৈ গৈছিলো।
অ, আ এতিয়া যদি মই তক সুধো মোবাইল। তটো এতিয়া হোৱাৰ পিছত । মানে আমাৰ বৰ্তমান সমাজ । ৰ ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালীৰ মাজত কেনেকুৱা প্ৰভাৱ পৰিছে
পৰিছে এয়া বেয়া। সবৰে পইচা পাৰিলে মানে আজিকালি সৰু ল'ৰা ছোৱালীবোৰ মানে বেছি আকষিত হৈ গৈছে মানে এইবিলাক মোবাইল বনোৱাৰ কাৰণে। । মানে য'ত মানে সিহঁত। মানে পঢ়া শুনাাতটো মানে বাদ দিব লগীয়া নিচিনা হৈছে মানে। চোনটোৰ কাৰণে। আৰু এই ইন্টাৰনেটসমূহ কিবা কিবি গেম । গেম আদি এইবিলাক কওঁ । মানে সংযোগ সেইবিলাক কৰি থাকে সেইটোৱে মই ভাবিছোঁ। মানে
আজিকালিতো ল'ৰা ছোৱালী খেলপথাৰত দেখাই নোপোৱা হ'লো।
কেইলে জংঘলত । ভৰ্তি হৈ থাকে। হে
এতিয়া অ 'আমি আগৰ দিনত আমি আমাৰ সময়ত । খেল- ধেমালি কৰিছিলো আজৰি সময়ত । আ ফিল্ডলৈ গৈ খেলপথাৰত বিভিন্ন খেল। কৰিছিলোঁ। তাৰ ফলত আমাৰ মানে শৰীৰ আৰু মনৰ। বিকাশ সজীৱ হৈছে কিন্তু আজিকালি যদি। মোবাইল ফোনৰ মাধ্যমত বহি থাকে । তেতিয়াহ'লে শৰীৰ আৰু মানসিক বিকাশ । কেনেকৈ ন সম্ভৱ হ'ব তোমাৰ এতিয়া মোবাইল ফোনতয়ে যিটো ভিডিঅ' তোমাক দেখুৱাব। সেইটোয়ে তুমি চাবা মানে। এনে
অ নাই নাই ঠিক কথা কৈছা আজি কেনে শৰীৰৰ মানে অতি মানে ক্ষতি হয় সেইটো কাৰণে মোবাইল ফোনত। মানে বহু সময় বহি থকাৰ কাৰণে প্ৰথম কথাটো চকুৰ কাৰণে চকুৰ ক্ষতি হয়, আহ মানসিক চাপ পৰে। মানে বেছি সময় চাই থা থাকিলে মনোযোগ দিব নোৱাৰে কতো। অকল মোবাইলটো লেকে মগ্ন হৈ থাকিব লগা হয়।
হয় হয় ।
সেয় সেইবিলাক কাৰণৰ কাৰণে মানে কিছুমান ল'ৰা ছোৱালী মানে পৰীক্ষা সমূহৰ কাৰণে মানে বেয়া বেয়া মানে সেইবিলাক কয় আৰু । বেয়া ফলাফল হৈ যায় কেতিয়াবা হৈয়ে আছে ।
আৰু মোবাইল ফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ বেয়া মানে ভুৱা তথ্য আদান প্ৰদান বা ধেই জি ডিজিটেল ফ্ৰড বুলি কোৱা হয়, এনেকুৱা ধৰণৰ সমস্যাৰো সৃষ্টি তি হৈছে।
অ ঠিক কৈছা আজিকালি কৃত্ৰিম বুদ্ধিমত্তাটোৰ যি বাঢ়ি আহি আছে । মোবাইল ফোনতে মানে সেই সেইটো কাৰণে মানে বহুত বহুত ভাল বেয়া ভুল তথ্যবিলাক মানে আহে আৰু মানুহে অতি সোনকালে বিশ্বাস কৰি লয় সেইবিলাকত সেইটো মানে অলপ অ । কম হ'ব লাগে চাইবাৰ চিকিউৰিটি মানে বিভাগে মানে অলপমান
অ গুৰুত্ব সহকাৰে এইবোৰ চাব লাগে।
উম কচোন তোমাৰ কেনেকুৱা অভিজ্ঞতা মোবাইল ফোনৰ বিষয়ে
মোবাইল ফোনৰ মই এতিয়া দেখা পাইছো মানে কণ কণ সৰু ল'ৰা ছোৱালী সকলে মানে আজিকালি খেল খেলা ধূলাতকৈ বা কথা পতাতকৈ মানে মোবাইল ফোনটোৰ লগত বেছি সময় কটোৱা দেখা পাইছোঁ । বা ডাঙৰ ডাঙৰ প্ৰাপ্ত বয়স্ক লোকসকলেও আগতে কিতাপ পঢ়া বাদ বাতৰি কাকত পঢ়াৰ অভ্যাস আছিল আজিকালি সেইবোৰ কমি আহিছে যেন মই অনুভৱ কৰিছোঁ তাৰ ফলত মানে মোবাইল ফোনটোৱে বেছি সময় তেওঁলোকে মানে ব্যৱহাৰ কৰে। কিন্তু মই ভাবো এনেকুৱা কৰিলে আমাৰ স্বাস্থ্যৰ লগতে মানে আমাৰ যি মানসিক বিকাশৰো মানে ক্ষতি হ'ব গতিকে কিতাপ এখন পঢ়াৰ যি মাদকতা বাহ সেই মাদকতা মানে মোবাইল ফোনটোৰ জৰিয়তে মোবাইল ফোনত পঢ়ি মানে পোৱা নাযায় ইয়াৰ ফলত ক্ষতিহে হ'ব চকুৰ ক্ষতি হ'ব উম উম সেনেকুৱা ধৰণৰ বিভিন্ন উম আমি মোবাইল ফোনত মানে যিমান পাৰি কম সময় দি আমি বাহিৰা কিতাপ বা সাধাৰণ জ্ঞান বা বেলেগ বেলেগ মানে এ কাৰ্যসমূহ বা যোগাসন যোগভ্যাস শাৰীৰিক কচৰত তেনেকুৱা ধৰণৰ এইবোৰ কৰিলে মানে আমাৰ শৰীৰটো অকমান মানে এ মানে মোবাইল ফোনৰ প্ৰভাৱত যিবোৰ মানে এ ক্ষতি সেই ক্ষতিৰ পৰা অকমান বাচি বাছি বা হাতসাৰি ক'ব পাৰিব বুলি
ঠিক কৈছো একদম একমত মানে এইবোৰৰ কাৰ কাৰণে মানে এইবিলাক মানে অলপমান মানে ৰাজ্যখন পিছ পৰি থাকে এই এইবোৰ যেনেকে তুমি গ'লা কিতাপৰ কাৰণে কিতাপ মানে অ পৰা হৈছে ন পঢ়াৰ কাৰণে মানে জ্ঞান টো কমি গৈ আছে ল'ৰা ছোৱালীসমূহৰ আছে ন সেয়ে সেইবিলাক কাৰণৰ কাৰণে এনেকুৱা হৈ আছে
হয় হয় ঠিকেই এনেকুৱা ধৰণৰ মানে ব বিলাক পৰিহাৰ কৰি মোবাইল ফোনটো যেনেকৈ সকলো বস্তু ভাল বে দুটা দি থাকে ঠিক ইয়াৰো মোবাইল ফোনটোৰ জৰিয়তে ভাল বেয়া দুটা দিশ আছে গতিকে বেয়াখিনি পৰিহাৰ কৰি আমি ভাল খিনি মানে পোৱালি লৰাটোৱে আমাৰ বাবে ভাল তেতিয়া হ'লে আমাৰ মানে উন্নতি কি হব আমি লক্ষত উপনীত হ'বলৈ আমাৰ সহজ হ'ব এতিয়া মোবাইল মই যদি উাহৰহৰূেপ মোৰ কথাকে কওঁ মোবাইল ফোনটো জৰি়তে এতিয়া মই বহুখিনি মানে শিকিব পাৰিছো তথ্য কিবা এটা মই নাজানিলে খ এ গুগল এনেকুৱা মাধ্যমৰ জৰি়য়তে যে মই ইণ্টাৰনেটৰ জৰিয়তে মই
হয় হয় চাব পাৰা চাব পাৰা নিশ্চয় নিশ্চয় মইও চাও হয় হয় হয় হয় কিছুমানক কেতিয়াবা জনাবও পাৰু এনেকুৱা লৈ পেলাই মানে কিছুমান থাকিলেও ঠিকেই ভাল
তেতিয়াহ'লে আমি আজি ভালেইখিনি কথা পাতিলো মোবাইল ফোনৰ বিষয়ে ভাল বেয়া পাছত আমি সময় হ'লে আকৌ পাতিম ভালকৈ ন আজি সামৰিছো ধন্যবাদ